হেত অ কোৱাঁ
মই, প্ৰৰিনিতা
অ গম পাইছো কোৱাঁ।
কি কৰিছা?
এ আছোঁ এনেই তুমি।
মইয়ো, এয়া কাম চাম কৰি আজৰি হৈছো।
অ অ অ ময়ো, এই অলপ কাম কৰি পেলাই আজৰি হৈছোঁ আৰু।
অ
এইটো সেইটো কৰোঁ। খালো খালো কেতিয়াবাই খালো। অ ইটো সিটো। সৰু সুৰা কাম বিলাক। আৰু ঘৰৰ ইটো চিৰি অ এইবিলাক ইটো সিটো হৈ থাকে তাৰ পাছত ইটো কাম কৰি আজৰি হ'ও চাও অ আমুকটো কৰিব আছে ক সেইটো কৰো তেনেকে তেনেকে টাইম বোৰ যাই আৰু।
টাইম বোৰ তেনেকেই যায় আকৌ এতিয়া গোটেই ধূলিৰ দিনো
অ এ এতিয়া এতিয়া এতিয়া তোমাৰ একে তিনদিনৰ মূৰে মূৰে ঘৰ মানে ধূলি কোব লাগে আৰু চব এইবোৰ অ তাৰাপা এনেকে সেইট সেইয়াই আৰু উ উ বাকী আজি বতৰ কেনেকুৱা
পুৰা ৰ'দ দিছে ৰাতিপুৱাৰ তোমালোকৰ তাত কেনেকুৱা
টো অ ৰ'দ কিন্তু মাজে মাজে অলপ বতাহ মাৰি আছে আৰু আগ পিনে ওলালে অ আমাৰ আমাৰ মানে অকন বতাহটো মাৰি মাৰি আছে বাৰু বাহিৰত কিন্তু ভিতৰত সোমালে মানে একদম পুৰা একে ৰ হেৰি আৰু
আৰু ভিতৰতত কিবা বেছি এটা গৰম লাগে হেচা মাৰি থকাৰ নিচিনা লাগে ন অ
গুপ মাৰি ধৰাৰ নিচিনা লাগে কিন্তু বাহিৰত মানে এতিয়াতো বহিব নোৱাৰি কিন্তু ৰখি মানে মই এনে অলপ অলপ আগত মানে আগপিনে বহি উ চাহ খাই আছিলো তেতিয়া মানে পুৰা ধুনীয়া বতাহ মাৰি আছে আৰু তোমাৰ ভালো লাগে।
ভালো লাগে তেনেকুৱা হলে আকৌ ৰুমত ফেনবোৰৰ অকমান পিছত বেছিকে গৰম দিলে কিবা গৰম বতাহ এটা আহে।
অ' অ' বতাহটো গৰম হৈ যায় এ বাকি খোৱা কি খালা
মই ৰাতিপুৱা ৰুটি খালো তুমি
মই আজি হেৰি খালো ব্ৰেড টচ খালো বহুত দিন খোৱা খোৱা নাছিলো কালি ব্ৰেড আ ব্ৰেড দানি থোৱা আছিলে
অ আকৌ ব্ৰেড আনি থোৱাৰ বহুত দিন হৈ গলেও ব্ৰেডো বেয়া হৈ যায় নহয়
অ নাই নাই তোমাৰ এইটো তিনিদিন থাকিবই লাগে আমি মানে জৰ পৰা নি আনো মানে মানে কৈ দিয়া যে নাই যদি খোজো থোৱা কয় যে নাই এইটো ব্ৰেড নালাগে আৰু মানে হয় তাত লিখাই থাকে ডেটটো তোমাৰ তিনিদিন তাৰপিছত দেউতাই মানে অ কালি আনি প্লেত আছে, কালি মানে মোক খাব মন নগ'ল, মানে ইমান গৰম আজি, অ আজি বোলো নাই খাম আৰু মানে মই ব্ৰেড ব্ৰেড বাটাৰ খালে মানে মোৰ মানে অকণ গেছ হয়, ব্ৰেড টো তোমাৰ শুদাই খালে মানে এনেকে শেকি পেলাই বাট অ ইটো মানে ব্ৰেড অ অ অ মোৰ মানে হেৰি টেঙা পানী আহে তোমাৰ হেৰি হয়, সেইটো কাৰণে মানে মই মানে এ এনেকে টচ কৰি খাওঁ নাইবা চেন্দডুইচ চেন্দডুইচ খাওঁ তাৰপিছত সে তেতিয়া মানে উ গেছ নহয় মানে। চেডুইচটো মানে খাব মন যোৱা চেণ্ডউইচটো মানে খায়ে আছো, মানে খাই থকা হয় ৰু বে টোষ্টটো মানে অলপ দিন খোৱা নাছিলো। অ বহুত ভ মইয়ো ভাল পাওঁ দেই, কি কি দিয়া তুমি চেন্দইজত
এয়া মেওনিছ দিও, তাৰপিছত চচ দিওঁ। আকৌ তিয়হ গাজৰ
উম অ, মই আকৌ তোমাৰ তি অ তিহু মে এনেই খাই ভাল পা গাজৰটো বাৰু তেনেকে হে হাৰি কেঁচে খাই দালিত দিলে মানে ভাল
দালিত দিলে মই ভাল পাওঁ, আকৌ গাজৰটো ভাজিলে খাই ভাল লাগে।
গাজৰ টো মানে তেনেকে তাকে মই খাই ভাল পাওঁ ধৰা ভাজি চাজি, ভাজ এই লগতো মই খাই ভাল পাওঁ, কিন্তু কেঁচাকে মানে মোৰ গাজৰটো বৰ এটা প্ৰিয় নহয়হ
মই মানে তাত, চেণ্ডউইচত মেওনিজ আৰু নিমখ চিমখ দিয়া হয় যে তেতিয়া খাই ভাল পাওঁ কিন্তু এনেই মানে চালাড কৰি বা
অ তাৰ পৰা মই মই মই মানে চেণ্ডউইচ বনালে প্ৰথম ধৰা ব্ৰেড টো হে কৰি পেলে, অকল বন্ধাকবি থাকিলে তো ভাল আজিকালি আজিকালি টো মই বন্ধাক কবি তোমাৰ বাৰ মাহে ওলাই আতেহে তোমাৰ ধৰা ঠাণ্ডা দিন এ ওলাই-ওলাইছিলে আজিকালি তুমি চব তুমি চাবাচোন তোমাৰ বাৰ মাহে ওলাই থাকে গতিকে মই আ
আকৌ বেছিকে বাৰ মাহৰ বস্তু ওলালেও খাবলৈও ভয় নহয় হয়
অ সেইটোয়ে কিন্তু অ সাৰেই দিয়ে সাৰেই দিয়ে অ সেইকাৰণে মানে কি আমাৰ অলপ সময় মানে গৰম পানী তেনেকে শিক কৰি পেলাই থৈ দিয়া হয় আৰু, অঁ অঁ তাৰ পৰা আমাৰ মই ধৰা চেণ্ডুইজৰ লগত ব্ৰেড অক ব্ৰেড মানে অলপ-অলপকে মানে তোমাৰ বন্ধাকবিটো মিহি-মিহিকে কুটিলো। উঠি পেলাই তাতে মেওনিজ দিলো, তাৰপিছত তোমাৰ পিনাট বাটাৰ বুলি এটা আছে সেতো তুমি খাইছানে? সেইটো বহুত ভাল লাগে, তাচে পিনাট বাটাৰটো অ পিনাট বাটাৰটো পুৰা মিক্স দিওঁ তাৰছত ব্ৰেডখন অকনমান বাটাৰ ৰত মানে সেকি লওঁ, সেকি পেলাই ইলুটি শিলুি কৰি পেলাই তাত সেই খানা খিনি দি পেলাই তাৰ পিছত তেনেকে কৰি পেলাই মই মানে কি চেণ্ডবিটচ টো খোৱা হয়। অ' তেনেকে খাই লাগে মোৰ মানে কিবা আহ পিনাত বাটাৰো দিওঁ। কেতিয় কেতিয়াবা মেও অনজত কেতিয়াবা ধৰাম এ অনজ টো মানে না নাথাকিলে মই ধৰা এনেই ওপৰা উপৰি ধৰক ঘিউতে তোমাৰ বন্ধাকবি খিনিকে ভাজি লৈ লৈ পেলাই মানে পুৰা ভাজাত টো নহয় আৰু এনে আমি যেনেকে অলপ মানে আধা যে কেঁচা, কেঁচা কে হৈ থাকে। অ', অ' সেই আধা কেঁচা কে যে হৈ থাকে। সেইটোক, সেইটো, উমম সেইটো খাম মানে তেনেকে মানে খাওঁ আৰু হেৰি কৰি পেলাই আৰু মানে ব্ৰেকফাষ্টত মানে আমাৰ মা মায়ে মানে আমাৰ মানে প্ৰায় ৰুট দি খোৱা হয় আমাৰ মানে ভাতটো মানে মানে তেনেকে না।
আমাৰো প্ৰায় ৰুটিয়ে খোৱা হয়।
তেতিয়া ধ আমি অ'কলেজত পঢি থাকোতে স্কুলত পঢি থাকোতে তেতিয়াতো আমি এইটো হেৰি ভাত তাতে খাই গৈছিলো ন এতিয়া মানে কি আৰু এতিয়া কবালৈ ধৰা দুৰ, দূৰ জানিত গৈছো তেতিয়া ধৰা ভাত ঠিকে থাক। ত খোৱা হয় কিতু উম হেৰী এতিয়া মানে ঘৰত থাকিলে মানে মই ভাতটো ইমান ভাল নাপাও মানে অ' সেইকাৰণে মানে মাহতে কেতিয়াবা ধৰা ৰুটিটোতো ধৰা সদায় খাই থাকে। থাকিবও মানে আমোোৱাই নহয় এটা বস্তুৱে। তাৰছত মা অ', অ' তাৰছত মায়ে মানে তেতিয়া কি কৰে তোমাৰ উ। হেৰি কৰে অ'ধৰা কেতিয়াবা জলপান খালে ধৰা চিৰা কে দিলে কেতিয়াবা ধৰা তোমাৰ পিঠাগুৰি বৰা চাউল এনেক কি দিলে তাৰপা মই মানে তেতিয়া কি কৰো ধৰা চিৰা বনালে পোহা কৰি পেলাকে খালো।
পঢ়াকে ভাল লাগে কিন্তু মই এই চিৰা মিঠা দি পেলাই কেতিয়াবা যে
মই একদম অ' সেইটো ন মই ভাজাতটো ভাল পাওঁ, এই যে গাখীৰৰ লগত যে খাই যে মই সেই বস্তুটোও বেয়া পাওঁ মানে মই জলপান মানে প্ৰায় মই নাখাওঁৱেই। সেইকাৰণে মানে মই মোৰ কাৰণে, অ মোৰ কাৰণে ধৰা মই নিজে বনাই লওঁ ধৰা এই মেগী কে বনালো। এই মেক্ৰণীকে বনালো এই পাস্তা অ অ অ অ তাৰপৰা ধৰা তোমাৰ অ তাৰপৰা ধৰা তোমাৰ ধৰা আমাৰ আটা গুৰি মাৰাই থাকে কেতিয়াবা ধই মাৰ মই গুচি। কে বাদ দিম এটা ভাজি লল তেনে খাওঁ আৰু হেইটো মই। মিঠা বস্তু তেনেকে নাখ
ময়ো মিঠা বস্তু ইমান মানে ভাল নাপাওঁ।
পৰাপক্ষকে নোৱাৰো কিয় অ সেইটো আজিকালি বহুতে মানুহে। সেইকাৰণে চেনি আজিকালি নাখায়েই। অ এতিয়া মানুহৰ ঘৰত গ'লে তোমাৰ ধৰা সোধে বিনা চিনি আৰু প্ৰায় মানে নোখোৱা তটো ভাল মানে। হেই কৈ পেলে উম আজিকালি যিসকলপতে বেমাৰ আজাৰ।
অলপতে আৰু মানুহৰ ফাষ্ট ফুড খাই খাই যিমান ফেটছ বাঢ়িছে।
আৰু বহুত ফাষ্ট ফুড খুৱাই আৰু পৰাপক্ষত মানে ফাষ্ট ফুডটো মানে এতিয়া আমিও ভাল পাও তুমি ভাল পোৱা নে নাই ফাষ্ট ফুড।
ফাষ্ট ফুড ভাল পাওঁ কিন্তু মানে ডেইলি খাই থাকিব নোৱাৰো ন সেইটো একেবাৰেই বেয়া কেতিয়াবা মাহত খাইছো কেতিয়াবা। সপ্তাহৰ মূৰত এদিন খাইছো কৰবালৈ অ কৰ'বালৈ ওলাই গৈছো খাইছো বা বজাৰলৈকে গৈছো।
কেতিয়াতো খ খাইছো কিন্তু সদায় মানে কি উ সেইটো বেয়া এতিয়া ধৰা উম এতিয়া সেয়া কেতিয়া। তেল কেতিয়া বোৰ্ত।
একে খিনি তেলতে বনাব আৰু চবটো ময়দা দিহে বন।
উম আৰু কৰ পানীত বা ব্যৱহাৰ কৰি সেইটো আমি নাজানো ন গতিকে। সেইকাৰনে মানে। পৰাপক্ষত মানে একদম নাখায় একদম নাখায় কিয়নো বনাব ন সেৰি কৰি পেলাই সেইকাৰণে মানে অ সেইকাৰণে মানে। ফা ফুড খ মানে মই মানে নাখাওৱে মানে আৰু জানো ন এই ফাষ্ট ফুডৰ পৰা কি কি বেমাৰ হেৰি হয় হেৰি মানে তাক শুনিয়ে আছো। আৰু আজিকালি মানে কি সৰু সৰু পোৱালী বিলাকৰেচোন দুবছৰ তিন বছৰ। ত গেছ
গেছটো গেছে আৰু সৰু পোৱালী বোৰৰো ডায়বেটিছ হৈছে ন হয়।
অ শুনিছো হেৰি কৰি পেলাই এইবোৰ ডাঙৰ দাম মানে কি আৰু সেইবোৰৰ কাৰণে হয় আৰু আজিকালি এইবোৰে আৰু খাদ্যৰো ভেজাল হৈছে ন এতিয়া বহুততে তোমাৰ ফেচ মানে ঘৰৰ হেৰি নিছো।
শাক পাচলিয়ে হওক বা দালিয়েই হওক দালি চাউলতটো পলিচ কৰি দিয়ে চেনি হওক বা দালি চালি হওঁক আকৌ শাক পাচলিবোৰো সেয়া চব সাৰ দিয়াহে আৰু
শাক পাচলি ধৰা বজাৰৰ পৰা আনিলে অলপমান ধৰা নিমখ এনেকে হেো গৰম পানীত দি থৈ তাৰ তাৰ পিছতহে সাৰিকৈ থৈয়দিয়া
আৰু মাছ মাংসও খাম কি মাছ মাংসটো সেই একেই বেজি ব্ৰইলাৰত মাৰে বেজি
কি ক কালি মঠতে চবতে তোমাৰ উম একে অ আৰু তাৰপ তোমাৰ মাছটো নিগেটিভ গলেও বেজ মানেে মেডিচিন বিলাক দি থোৱা হয় সেনেকে সেয় আৰু বাকী তোমাৰ ঘৰত ভাল ন
অ ভাল তোমালোকৰ ঘৰত ভাল
ভালেই ভালে আমাৰ ভালেই আৰু বাকীহে তেনেকে চলি আছে আৰু বাকী দুপৰীয়া ভাত খোৱা কিমান সময়ত খোৱা আমাৰ আত আমাৰ আৈত নহয় আমাৰ দুটামান বাজি যে আৰু সে কৰি পানাই উ সেয় আৰু আকৌ তোমাৰ দুপৰীয়াাৰ এক্দম মন নাযায় আৰু মানে দুপৰীয়া মানে কি মোক নেমু লাগে লাগিবই
মোকো দুপৰীয়া বুলি নহয় মই ভাত খাও খিচিৰি খজ ৰুটিৰ লগত নালাগে বাৰু কিন্তু ভাত তাত খালে মানে
নাই মোক মানে মই মানে মাংসটোৰ লগত মানে কেইতিয়া মাংসটোৰ লগত নেমু টো চেপিয়ে এইটোত টেষ্টতো হেৰি হৈ যায় ন সেইটো কাৰণে মই কি কৰো তোমাৰ মাংসৰ দৰা ভাত থাকিলে দৰা আৰু খাও নহয় তাৰিছত নেমুটো মানে কি কৰো এক ইষ্টাগ্ৰামত পানীৰ লগত মানে দি পেলাই খান্দিতে মানে মছলাটোও ধৰা কাট
অ ময়ো তেনেকুৱা কৰো আকৌ নহলে এয়া দালিৰ লগত নেমু চেপি লাষ্টত ভাত খাই উঠাৰ পিছত
নেমু মানে নেমু লাগ ল লাগিবই ন নেমুক নেমু হলে হে মানে তোমাৰ বা হেৰি ভাত টো যায় মানে। উম উম তাৰপৰি মই টেঙা চেঙা ভাগত তোমাৰ এতিয়া আম কেঁচা আমটো তোমাৰ পিহনাত পিহি সেই বস্তুতটো মোৰ বহুত ভাল লাগে। পদুনা চাটনি,
উম চাটনি খাই ভাল পাও মই। পদুনা, কেঁচা আম নহলে টেতিলি আকৌ ধনীয়া-চনীয়া, বুট-মগু দি, তেনেকে ভাল লাগে, হ'ব দিয়া ন। অ', ঠিক আছে দিয়া।
গেছ,